হেল্ল'
অ'হ। কি? এ এনে আছো। তই?
মই এয়া অকণমান ওলাই আহছিলো, এনেই দাদাহঁতৰ ঘৰৰফালে
অ'হ। অ'হ।
ইয়াত এ ভাত -পানী খালো। একলা আৰু এতা, তই খালি?
অ'হ। এয়া খালোঁ। উম, নাই খোৱা। মই অলপ পাছত হে খাম।
মোৰ ভালেই। তোৰ ক
মোৰো ভালেই।
কেনে চলি আছে?
হা
কেনেকা চলি আছে?
এম ঠিক-ঠাক চলি আছে আৰু।
আকৌ তই, হেৰি কি বুলি কয়- কলেজ কেতিয়া পা হ'ব? মহাবিদ্যালয়
মহাবিদ্যালয় এক তাৰিখ পৰা খুলিব। মই অ'কে। উম। চাৰি- পাচঁ
হেল্ল'
কেতিয়া পা যাবি?
মই এ এক তাৰিখে বাও নাযাওঁ। তিন তাৰিখ মানৰ পৰা যাম চাগে
আমাৰো সেই তিনতাৰিখ মানৰ পৰাই খুলিব।
অ'হ। তাৰপিছতে হেৰি, আমাৰ মানে এই যে ইণ্টাৰ্ণশ্বিপৰ হেৰিখিনি এ চাৰে চহী কৰি দিব যে। সেইটো কাৰণে তিন তাৰিখে মাতিছে। গোটেই খিনিকে যাব দিছে। গৰম বন্ধ পৰি গল যে চহী লোৱা নাই এটাও
কিছুমানেতো স্কুলতো কৰি আছে ন
অ'হ। কিছুমানে মানে যোনবোৰ সোনকালে দিছিলে সিহঁতে স্কু - লত কৰিছে। আকৌ অলপৰ আধা হৈ আছে। আধা আগষ্টত কৰিব।
তোহঁতৰ শাখাবোৰ কি কি আছিলে?
মোৰ হেৰি, ৰাজনীতি বিজ্ঞান
এটাই নে কিবা বেলেগ বেলেগ আছিলে?
কিহৰ?
শাখাবোৰ?
এটাই, মানে বেলে-কিহৰ বেলেগ বেলেগ?
মানে কিছুমান এনেকে শাখা দি দিয়ে ন, আমাৰটো তেনেকে এতিয়া ধৰি ল শাখা দিব তোৰ বাণিজ্য বিভাগ কিবা বিভাগ এনেকৈ দিয়ে যে
অ', হেৰি আমি কলা শাখা হয়, কলা শাখাৰ ৰাজনীতি বিজ্ঞান বিষয়টো।
উম।
তোমালোক সেনেকে চা-হেৰি বিষয় মতেতো একো নাই, অকল হেৰি কলা-এই হেৰি বাণিজ্যই হৈ আছে-মানে কয় চবকে?
উম, নহয় নহয়।
আমাক বিষয় দি দিছে। আমাৰতো বিষয় দিছে তোৰ মানে তই য'তে কৰ আৰু, খালি অলপ বাণিজ্যৰ লগত মানে এইটো মিলিব লাগিব।
অ' অ', আমাক যেনেকুৱা দিয়া নাই বাৰু, আমাক হেৰি উম, কি বুলি কয় বিদ্যালয়ত কৰিব পাৰ বা কিহবাৰ অ' ইনষ্টিটিউচনত কৰিব পাৰ। নহ'লে, এনেকুৱা ব্লক অ'-বা এনেকে পঞ্চায়তত, য'তেই কৰ আৰু, তেনেকুৱা আমাকো ইমান দিয়া নাই বাৰু।
উম অ' আইতা
অ' হেৰি, কিছুমানক দিয়ে-কিছুমানকতো আৰু বেলেগতো দিছে, তহঁতৰ কলা বিভাগৰ
অ', হেৰি মানে প্ৰত্যেকটো হেৰিতে ধৰ এতিয়া, যোনটো-যোন অ'-এ' বিষয় হয় কাৰ কি ছাবজেক্টটো মতে হৈছে ন, যাৰ ডিপাৰ্টমেণ্ট যি। তেনেকুৱা হৈছে, এতিয়া শিক্ষাই মানে এডুকেশ্যন যোনখিনি শিক্ষা বি-অ' হেৰি বিভাগৰ, সিহঁতৰ হেৰি দিছে, চবক কে বিদ্যালয়তে কৰিব দিছে।
উম।
আকৌ এই দৰং মহাবিদ্যালয়ৰ ল'ৰা-ছোৱালীবোৰকতো কৈ দিছে, তোমালোকে স্কুলত কৰি মানে বিদ্যালয়ত কোনো বিদ্যালয়ত কৰিব নালাগে, তোমালোকে কিবা প্ৰতিষ্ঠানত কৰিবা বুলি কৈছে।
অৱশ্যে, আমাৰ এতিয়াতো আমাৰ তেনেকে গৈ গৈ পেলাই কৰ-সেইটো বিদ্যালয়ত তেনেকে হেৰি কৰিব দিব, কোৱা নাই বাৰু।
আমাকো নাই কোৱা, সেই তেনেকে
আমাৰ খালি কৈছে আৰু তোমালোকে লাষ্টত আহি পেলাই দি দিবা খালি।
অ'।
তেতিয়া ধৰ, লাষ্টত যাম আৰু যেতিয়া মন যায়।
অ', আমাকো প্ৰথমেতে কৈছে যে, তোমালোকে পোন্ধৰ দিনৰ মূৰে মূৰত আহিবা, আহি পেলাই আ' হি, কি বুলি কয়, মানে ফট টোবোৰত-ফটোবোৰ দেখাবা কোনে কেইখন দিছা, তাৰপিছত এনেক কৈছে আৰু হেৰি কৰিবা, এতিয়া কিন্তু আমাৰ গৰম বন্ধ পৰি-গ্ৰীষ্মকালীন বন্ধ পৰি গ'ল যে, সেইটোকাৰণে নালাগে আৰু এতিয়া।
উম, আমাক সেয়া কোৱা নাই দেই, আমাক একে লাষ্টত এদিনে যাব কৈছে দিন-দুপৰীয়া এদিনতে কৰিব আহিব দিছে।
বাকী কতো ওলাই যোৱা নাই এতিয়া?
বাকী কতো মানে, মই এতিয়া টাউন যাবহে ওলাই আছোঁ।
কিবা কাম আছে?
কাম এই, দাদাৰে কাম এটা আছে টাউনত। তাকে বোলোঁ যাওঁ, দুইটাই গৈ পেলাই কৰোঁগে।
অহ, অহ।
আৰু তইতো দৌৰিব ভাবি অকণ দেৰিকে।
অহ, মই দেৰিকৈ যাম অকণমান। তই ফুৰিব যোৱা নাই নেকি ক'লৈকো।
ফুৰিব তেনেকে এটা যোৱা নহ'লে মোৰ বন্ধত।
নযাওঁ
নাযা মানে এতিয়া ক'ত যাবি আৰু মাতে য জোৰাবাত গ'লো।
এতিয়া জোৰাবাটতো পুৰা বানপানী হৈছে।
আমি যাওঁতে গোটেই ৰ'দ গৰমত গৈছিলো তোৰ কেইতাৰিখ তিন তাৰিখে গৈছিলো।
অ,
সেইদিনাখন এই আমাৰ সেই মোৰ বাইৰ বিয়া মানে ঠিক হৈছিলে যোনজন ল'ৰা। সেই ল'ৰা জনৰ ঘৰলৈ গৈছিলো জোৰাবাটত ঘৰ
অ, অ,
অ, এই তালৈকে যোৱা হৈছে মই আৰু বেলেগ গৰম বন্ধ বুলি ক'লোকে যোৱা নাই সময় পোৱা নাই যাবলৈ।
অ, এইবাৰ যে বানপানী দেখিছ নে কেনেকা বেলেগ ফালে শিৱসাগৰত বানপানী হয় শুনিছে নে শিৱ যোৰহাটত এইবোৰ
চবতে-চবতে উছে চবতে ইউচ কৰিবা।
নহয় এইবাৰ মানে হেৰি লৰা আছামত ইমান হোৱা নাই, হেৰিতহে হৈছে আপাৰ আসামত বেছি হৈছে। উল্টা ফালে হ'ল এইবাৰ বান্ধ ভাঙিছে নেকি?
আমাৰতো তেজপুৰত বানপানী হ'লেতো চবেই ডুব খাই যাব।
অ, মধ্যঅসম যাবলে হ'লে চব দুবিব
উ, সেইটোৱেটো কাৰণ আমাৰ আমাৰ এইখিনি জেগাখিনি বহু উখ হয়তটো।
উম,
গুৱাহাটীত পানী হোৱাাততো সেইটো নৰ্মেল। কথা কিয় কাৰণ সেইটো মানে এক স্বাভাৱিক কথা বুলি কলোঁ।
তাত বৰষুণ দি দিলেই পানী হৈ যায়, ভালকে বৰষুণ দি দিলে।
তাত পানী হোৱাৰ কাৰণ কি জানা নাই, তাত চাৰিওফালে তোৰ মানে পাহাৰবোৰ আছে ন
আৰু নলা বিলাকো নাই নহয় ৰাস্তাবোৰত।
দিলে সেই এইটোৱে মানে সেই বৰষুণ দিলে মানে জেগাখিনি ওলাবলৈ সময় নাপাই মানে-মানে জেগা নাপায়।
অ, অ, ডাইৰেক তললৈ গুচি আহে ন পাহাৰবোৰৰ পানীটো
উম, মানে এনেকুৱা হৈ যায় যে, এনে একে মানুহ থাকিব নোৱাৰা হৈ যায়।
আহ,
শুনিছ? উম,
কি কৈছ?
হেল্ল' অ, সেইটো কাৰণে তাত বোলো অকণমান হেৰি হৈ গলৈ মানে হে কৰিব নোৱাৰে।
অ।
বাকী কি দি খালি ভাত আজি?
মই ভাত লে খোৱাই নাই খামগেহে মায়ে বৰ্তমান মাহঁত ঘৰত নাছিলে। বন মাহত ঘৰত নাছিলে ওলাই গৈছিলে ভালক আছিল এতিয়া আহি পাই বনাইছেহে ভাত।
কি বনাই আছা?
উম, গমে পাওঁ মই মই দোকান আছোঁ মানে ভিতৰলৈ যোৱাই নাই।
সিদিনাখন আমাৰ এই মিছন চাৰিআলিত টোৰ যোনখন কে। চি এখন আছে জে।
অ।
সেইখনত তোৰ মাংসৰ এ পিছতো এনেকা অকমান কিবা পোক টাইৰ ওলাইছেইটো পেলু নে কি এনেকে।
হেহ, তাৰপিছত।
উম, এইটো সামাজিক মাধ্যমত বহুত ওলাই আছে। মানুহে খোৱা সময়তে ভিডিঅ' বনাইছে যোনটো। বা জোকে এটা বেছি কে আছে যে ভাজি পেলাই বনায় ন।
অ।
এই ভাজি পোলাও বনোৱাৰ পিছত খাব দিম।
সেই আগতীয়াকৈ থৈ আগতীয়াৰ পৰা থৈ দিয়া। সেই কাৰণে হৈছে সেইবিলাক তেনেকা পেল ওলাইছে ধেৎ।
এ তাত বহুত তাত থৈ থৈ দি। তেনেকা হয়। মানে বনালে টো যোনদিনাখন বনাইছ কাটিছ সেইদিনাখনে বনাব লাগে ন।
অ।
সেইবিলাক বস্তু থোৱা বস্তুতো নহয় ন তেনেকে।
উম আৰু ধৰা সিহঁতেও। এতিয়া মানে এই ডাঙৰ ডাঙৰ হোটেল বা এইবিলা ক'ত খাবই নালাগে কাৰণ সিহঁতে পেলাই। তেনেও নিদিয়ে সেইবোৰ থৈ দিব আৰু সিহঁত। তো নহ'লে বহুত অ দিগদাৰ হেৰি হ'ব নহয় লষ্ট হৈ যাব নহয় মুল্যৰ পৰা গুচি যাব সেইটো। খুৱাবয়ে মানুহক।
কাল ও হ'ব।
উম।
উম এনেইতো হেৰি এইটো যে কি বুলি কয় ৰহ এ। এই যোনটো তোৰ এইটো যে কি আছিলে আমাৰ সেই। দেল্হীতোতো হেৰি হৈ আছে আন্দোলন হৈ আছে বহুত বেয়া।
অ হেৰি কাৰণে এই নীতৰ পৰীক্ষা যে পেপাৰ মানে পৰীক্ষা প্ৰশ। প্ৰশ্ন কাকতবোৰ যে হেৰি হৈ যায়। লিক হৈ যোৱাৰ কাৰণে হৈ আছে। এতিয়া এতিয়াটো বহুত এম এ আৰম্ভ কৰিছিল এটা অকণ নীত। অ অকল আৰম্ভটো নীটৰ পৰীক্ষাৰ কাৰণে হৈ আছিল এতিয়া কিন্তু লাহে লাহে। এ এ চব পৰীক্ষাৰ কাৰণে কৰিব ওলাইছে এতিয়া চব মানে এতিয়া আমাৰ ইয়াতো। ফিজ বঢ়হোৱা চহোৱাৰ কাৰণে বহুত হৈছে নহয় আন্দোলন সব ফালে হৈ গৈছে। বেলেগ বেলেগ কাৰণত অ।
হেল্ল।
শুনা নাই তই।
হেল্লো
মই শুনি আছো
হেল্ল
মই শুনি আছো।
শুনিছ
অ শুনিছো মই শুনি আছো তইহে শুনা নাই টোৰ নেটৱৰ্কটো বেয়া নেকি
অ শুনিছো শুনিছো এতিয়া।
অ
সেয়াই এতিয়া সেয়া তাতো সেয়া আন্দোলন হৈ আছে তাতো সেয়া আন্দোলন হৈ আছে। আকৌ আমাৰ এইয়া অসমত এয়া পানী।
উম সব ফালে অসুবিধা।
সবফালে মানে সমস্যাই সব আমিত আমি ভালতে আছোঁ কিন্তু বেলেগ মানুহবোৰ যে ভালত নাই।
অঁ
কি কবি আও এতিয়া সবৰে সমান দিনটো নাহে।
উম
সেয়াই আৰু
বাকী ঘৰত ভাল সবৰে মই এতিয়াও। চাৰে পাঁচটা মানত যাম হা।
এনেকুৱা ৰ'দত দৌৰিব গৈ লাগে?
লাগে বাৰু। কিন্তু ইমান ৰ'দত দৌৰিলে বেমাৰ হৈ যাব। গৰম সোমাই পেলাই বেমাৰহে হ'ব। হেল্ল'। হেল্ল'।